এনে।
হয় হয় শুনিছোঁ।
অ', কি কৰি আছা পিছে?
একো কৰা নাই আছোঁ তোমাৰ বিছনাতে বাগৰি আছো এনেই মানে তোমাৰ অকণ গাটো বেয়া লাগি আছে যে এনে শুই আছিলো।
হয়।
তুমি কি কৰি আছা।
মও এনে ইমান চাহ খাই বিচনাতে এনে মোবাইল চাইছিলোঁ আৰু।
হয়
চাহ পানী খালা মই খোৱাই নাই তই।
অ', ভালে আছোঁ দিয়া গাটোহে অকণ বেয়া বাকী এনেই ঠিকে আছে।
হয়, হয় গাটো বাৰু মোৰো অলপ বেয়া। ৰ'দ দিছে বহুত সেইকাৰণে আৰু। গাটো বেয়া সকলোয়ে হৈ আছে কবলৈ গ'লে।
হয়, হয় বুজিছোঁ।
আচলতে তোমাৰ অকণ গৰমো দিছে যে আৰু মানে ইপিনে তোমাৰ অকন বৰষুণ দি আছে আৰু। যোৱাকালি মানে অকমান বৰষুণত তিতিলো মানে সেইকাৰণেও হ'ব এতিয়া মানে অকন গাটো মানে তেনেকৈ বেয়া লাগি আছে অকণ অন এটা মানে জ্বৰ জ্বৰ ভাৱ এটা আহি আছে পিছে বাকী এনে ঠিকে আছে আৰু বাকী তোমাৰ কোৱা আজি ইমান দিনৰ মোৰত ফোন কৰিলা।
হয়, হয়। বোলো ভাবিলোঁ যে আমাৰ ধৰি লোৱা আমাৰ বৰ্তমান সময়ত আমাৰ আহ প্ৰকৃতি বা আমাৰ পৰিৱেশটো আমাৰ চাৰিওফালৰ অত্যন্ত আৰু দূষিত হবলৈ ধৰিছে আৰু।
হয়, হয় ঠিকে কৈছে আচলতে এইবোৰ কাৰণ আচলতে কাৰণবোৰ মানে মানৱজনিত কাৰণে হয় এতিয়া ধৰি লোৱা বিভিন্ন ধৰণৰ মানে প্ৰদূষনৰৰ পৰা আদি কৰি বা বেলেগ, বেলেগ মানে কাৰণ কিছুমানো আছে যেনেকে বনাঞ্চল ধ্বংস কৰা বা তোমাৰ আজি মানে ই ইতিমধ্যে মানে বিভিন্ন ঠাইত দেখিবলৈ প পোৱাই চাগে তুমি যে নদীৰ পৰা মানে বালি খনন কৰি মানে ইতিমধ্যে একদম চব চেচ কৰি আছে মানে গতিকে এইবোৰ কাৰণ আটাইকেইটা কাৰণ মানে মানৱজনিত কাৰণ হয় আৰু যাৰ ফলত মানৱ সমাজে ভুগি আছে আৰু মানে আহিবলগীয়া দিনত মই ভাবো যে এইকেইটা কাৰনৰ কাৰণে মানে আৰু ভুগিব লগীয়া হব তুমি কি বুলি ভাবানো?
হয়-হয় একেবাৰে তুমি অ, সঁচা কথাই কৈছা এইটো আমি কবলৈ গলে আমাৰ যিবিল যিবিলাক আৰু পৰিৱেশত আমাৰ, পৰিৱেশটো দূষিত হৈ আছে সেইবোৰ দূষিত হোৱাৰ কাৰণ, মই ভাবো যে আমি মানুহবোৰে পোন প্ৰথমে কাৰণ, তুমি চোৱা আমি, যিটো আৰু বৰ্তমান সময়ত আমাৰ যিটো আৰু গৰমটোৰ অত্যাধিক হৈছে। এই গৰমটো অত্যাধিক হোৱাৰ কাৰণ হৈছে আমাৰ গোলকীয়া উষ্ণতাটো আমাৰ বৃদ্ধি পাইছে। আৰু গোলকীয় উষ্ণতাটো বৃদ্ধি পোৱাৰ কাৰণ হৈছে আমাৰ ধৰি লোৱা আমাৰ গছ-গছনি। আমি মানুহবোৰে আৰু অত্যাধিক পৰিমানে আৰু কাটিবলৈ লৈছো আৰু। যাৰ ফলত আৰু আমাৰ গোলকীয় উষ্ণতাটো বৃদ্ধি হবলৈ ধৰিছে। বা তাত অজন স্তৰত থকা আমাৰ এক তৰপত ফুটা হোৱা বুলিও আমাৰ বৈজ্ঞানিকসকলে আৰু আহ কৈছে আৰু আ, যাৰ ফলত আমাৰ ধৰি লোৱা পৃথিৱীলৈ অহা অতি বেঙুনীয়া ৰশ্মি আমাৰ, অহাত বৰ্তমান সময়ত বাধা হবলৈ ধৰিছে আৰু সেইবোৰ হোৱাৰ ফলত আমাৰ, বা সেই অতি বেঙুনীয়া ৰশ্মিবোৰে আমাৰ দেহত যেতিয়া ৰ আৰু পৰে তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ছালৰ ৰোগেও দেখা দিব পাৰে বুলি বা দেখা দি দিছে। বৰ্তমান সময়ত ক'বলে গ'লে।
হয় ঠিকে কৈছা তুমি ইতিমধ্যে তুমি যিটো বেগুনীয়া ৰশ্মিৰ কথা কৈছা সেই বেগুনীয়া ৰশ্মি মানে, আমাৰ শৰীৰৰ কাৰণে বহুত বেছি বেয়া হয় এইটোতো সকলোৱে জানে তথাপিও মানে তোমাৰ যিবোৰ আমাৰ বা মানে গোলকীয় উষ্ণতা বৃদ্ধিৰ মানে প্ৰভাৱ, পৰিমাণে বিভিন্ন ধৰণৰ খতি আছে বুলি জানিও মানে মানৱ সমাজে বিভিন্ন ধৰণৰ ফল কৰি থাকে। ইতিমধ্যে মই তোমাক যেনেকে কলোৱেই যে বনাঞ্চল ধ্বংস কৰি আছে বনাঞ্চল ধ্বংস কৰাৰ ফলত আমাৰ, যিবোৰ মানে অ ঘটিত হৈ আছে আমাৰ বাতাবৰণত যিবোৰ পৰিৱেশ, ৰ মানে বিনষ্ট হৈ আছে, সেই পৰিমানে ক্ষতি মানে ত ক্ষতিপূৰণ তাৰ একোৱে নাই। ইতিমধ্যে তোমাৰ প্ৰদূষণে ধৰিতো এতিয়া প্ৰদূষণৰ ক্ষেত্ৰত তোমাৰ বিভিন্ন, মানে কল কাৰখানাৰ পৰা নিৰ্গত হোৱা তোমাৰ তাত ধোৱা হৈ গ'ল তে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে লগতে জাবৰ জোথৰবোৰ মানে তোমাৰ আহ নিৰ্দিষ্ট নিৰ্দিষ্ট স্থানত পেলোৱাৰ সলনি মানে তেওঁলোকে ন, পেলাই দিয়ে ফলস্বৰূপে নদী নদীৰ যি বিশুদ্ধ পানীত বিশুদ্ধ পানীও মানে বেয়া হয় আৰু লগতে নদ নদীত থকা বিভিন্ন মানে, তোমাৰ যি কাছ থাকে মাছ থাকে তেওঁলোকৰো মানে জীৱন সংকটত পৰে। ফল স্বৰূপে আমাৰ যি এটা পৰিৱেশৰ মানে যি এটা ভাৰাসাম্য থাকে যি এটা সন্তুলিত ব্যৱস্থা থাকে। সেই সন্তুলিত ব্যৱস্থাৰো ব্যৱস্থা হয়। আৰু মই ভাবো যে মানৱ সমাজে বৰ্তমান যি মানে তোমাৰ অ' নিজৰ ব্যৱহাৰিক জীৱনত মানে যিবোৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰে। সেই ব্যৱহাৰৰ ফলতো মানে আমাৰ পৰিবেশ ধৰ মানে বহুত বেছি বিনষ্ট হৈ আছে এতিয়া উদাহৰণ হিচাপে ক'ব গ'লে গাড়ী। গাড়ী মটৰ তোমাৰ মানে যি অ' তৈলবৰ দা মানে চলোৱা হয় সেই তৈল, মানে মাটি মাটিৰ তলৰ পৰা ওলোৱা হয় যাৰ ফলত মানে তোমাৰ এটা বহুত ডাঙৰ বিনষ্ট হৈ আছে আমাৰ পৰিৱেশত।
হয়-হয় একেবাৰে ঠিক কথাই কৈছে, আমাৰ পৰিৱেশটো যথেষ্ট পৰিমামানে আৰু দূষিত হ'বলৈ যায় আছে আৰু আমাৰ পৰিৱেশটো তুমি কোৱাৰ দৰে। বা আমাৰ ধ ধৰি লোৱা আমাৰ বাহুতো তুমি কোৱাৰ দৰে আমাৰ কল কাৰখানাৰ পৰা ওলোৱা ধোৱাই হওঁক বা আমাৰ যিবিলাক আৰু গাড়ী মটৰৰ পৰা ওলোৱা ইত্যাদিক ধোৱা বৰৰ ফলত আমাৰ বায়ুবোৰ দূষিত হ'বলৈ ধৰিছে আৰু। লগতে আমি অ ক'বলৈ গ'লে আমাৰ যিবিলাক আৰু কল কাৰখানা আমাৰ অ চহৰীয়া অঞ্চলতে হওঁক বা গাঁৱৰীয়া অঞ্চলত আৰু স্থাপন কৰা হয়। সেই কল কাৰখা খানাবোৰ আমাৰ অ নদ-নদীৰ কাষতে আৰু স্থাপন কৰা আমি বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ আৰু বা তাৰ পৰা নিৰ্গত হোৱা আমাৰ যি আৰু অপদ্ৰব্যবোৰ সেই অপদ্ৰব্যবোৰ আমি নদীৰ লগত একেলগে সংযোগ কৰি আমি নৈ বা জান জুৰি আদিত আমি পেলাই দিয়া দেখিবলৈ পাইছো আৰু যাৰ ফলত আমাৰ পানীটোও দূষিত হ'বলৈ ধৰিছে। লগতে আমাৰ তাত থকা তুমি কোৱাৰ দৰে আমাৰ জ্বলন্ত বা মাছ-কাছ আজিবোৰো আমাৰ নাইকিয়া হ'বলৈ ধৰিছে বা বিলুপ্তি হ'বলৈ ধৰিছে। গতিকে মই ভাবো যে এতিয়া চোৱা আমাৰ অ কিছু সংখ্যক লোকেতো আমাৰ জীৱিকাৰ এক আহিলা হিচাপে ল লয় যে আমাৰ মাছ মৰা বা অ মাছ মৰা কাৰ্যটো গতিকে যদি সেই পানীবোৰে দূষিত হয় লগতে যদি তাত থকা আমাৰ অ জ্বলন্ত জ্বলন্ত পানীবোৰ যদি নাইকিয়া হৈ যায় মাছবোৰ নোহোৱা হৈ যায়, তেওঁলোকে যি জীবিকাটো কেনেকৈ নিৰ্বাহ কৰিব, গতিকে আমি ইয়াৰ ওপৰত আৰু গুৰুত্ব দিয়াতটো অত্যন্ত জৰুৰী আৰু বা জৰুৰী বুলি আৰু মই ভাবো আৰু। তুমি কি কোৱা?
হয় ঠিকে কৈছা। গতিকে মই ভাবো যে বিভিন্ন মানে শ্ৰেণীৰ যি জীবি কা মানে কাৰ্য জড়িত আছে ইয়াৰ লগতে আৰু ইতিমধ্যে বনাঞ্চল বুলি কওঁতে মোৰ আৰু এটা কথা মনত পৰিছে। এতিয়া যে আমাৰ যি বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত হয় সেই সংঘাতৰ মূল কাৰণ হৈছে বনাঞ্চল ধ্বংস কৰা। এতিয়া বনাঞ্চল ধ্বংস কৰাৰ ফলত আমাৰ পৰিৱেশৰ সু হৈয়ে আছে। কিন্তু লগতে তোমাৰ বন্য কাৰণে আৰু মানুহৰ মাজত সংঘাত হৈ আছে। ইতিমধ্যে আমি দেখিবলৈ পাওঁ যে তোমাৰ বছৰত নাই কমেও মানে অসংখ্য বন্যপ্ৰাণীৰো মৃত্যু হোৱাৰ লগতে মাধৱ সমাজৰ আমাৰ যি মানৱ সম্পদ আছে তেওঁলোকৰো মৃত্যু হয়। এতিয়া তেওঁ এই এইবোৰৰ কাৰণ কি এইবোৰক কাৰণ হৈছে আচলতে আমি বহুতো ক্ষেত্ৰত দেখিবলৈ পাওঁ যে বনাঞ্চলৰ মানে ওচৰত কিছুমান মানুহে বসতি মানে তেওঁলোকে কৰে আৰু গছ-গছনি কাটি মানে তাতে ঘৰ দুৱাৰ বনাই। গতিকে তেওঁলোকে যি বনাঞ্চল ধ্বংস কৰে। সেই বনাঞ্চলত থকা জীৱ-জন্তুৰ মানে বসতি স্থান নাইকিয়া হয়। ফল তেওঁলোকে মানে তোমাৰ মানৱ বসতি স্থানত ওলাই আহিবলৈ বাধ্য হয় আৰু আৰু তোমাৰ জীৱ-জন্তুৰ সংঘাত হয়। এতিয়া ইয়াত ভুল মানে ক'ব গ'লে মানৱ সমাজেৰে আছে। কিয়নো সকলোৰে মানে প্ৰকৃতি সকলোৰে মানে স্থান আছে। মানুহৰ যিমান অধিকাৰ আছে, বন্যপ্ৰাণীয়ে হওক বা চৰাই-চিৰিকাটিয়ে হওক সকলোৰে সমানে অধিকাৰ আছে। গতিকে মই ভাবো যে মানুহে নিজৰ সিমান নিৰ্ধাৰিত কৰি তোমাৰ এটা ঠাইত থকা উচিত আৰু লগতে বন্যপ্ৰাণীসকলেও যাতে সুৰক্ষিতভাৱে নিজৰ ঠাইত থাকিব পাৰে আৰু তেওঁলোকৰ লগত যাতে আমাৰ সংঘাতৰ সৃষ্টি নহয়। সেইবোৰৰ ওপৰত বিশেষকে ধ্যান দিয়াৰ মানে উচ
হয় হয় একেবাৰে তুমি ঠিক কথাই কৈছা। এতিয়া চাবলৈ গলে হয় আমি গছ-গছনি আমাৰ নিজৰ প্ৰয়োজনৰ কাৰক, প্ৰয়োজনৰ কাৰণে আমি কিছুসংখ্যক কাটিব লাগিব বা আমাৰ নিজৰ ধৰা আমাৰ এটা ঘৰ পকী ঘৰ সাজিবলৈ হ'লে আমাৰ ওচৰত থকা আমি গছবোৰ কিছু পৰি পৰিমাণে আমি কাটিব লাগিব পাৰি আৰু। গতিকে সেই গছবোৰ আমি কাটি দি যদি আমি তাৰ সলনি যদি আমাৰ অ গছবোৰ নুৰো তেতিয়ে আৰু আমাৰ পৰিৱেশটো দূষিত হ'ব। যদি ধৰি লোৱা তুমি গছ ঘৰটো অ অ বনৱাৰ বনোৱাতে যিখিনি আমাৰ আৰু গছ ক ধৰি লোৱা দহডাল গ'ল বা পোন্ধৰ ডাল অ বা সেই পোন্ধৰডাল সলনি যদি আমি ধৰি লোৱা আৰু যদি আমি চল্লিছ ডাল বা আমি পঞ্চাশ ডাল যদি আৰু গছ পুলি আমি ঘৰৰ চৌপাশে যদি আমি ৰুওঁ, তেতিয়া আৰু সেইবোৰ যেতিয়া ডাঙৰ হ'ব আৰু তেতিয়া আৰু পৰিৱেশটোৰো ভাল হৈ থাকিব বুলি আৰু মই ভাবোঁ, সেই গছ পুলিবোৰ ৰুৱাৰ ফলত। লগতে আমি দৈনন্দিন জীৱনত আমি বৰ্তমান আমি সকলোৱে বা আমি বা মইয়ো আৰু প্লাষ্টিক সামগ্ৰীবোৰ আৰু অত্যাধিক-অত্যাধিক ব্যৱহাৰ কৰিবলৈ লৈছোঁ। যাৰ ফলত আমাৰ অহ, সেই প্লাষ্টিক জাতীয় আমাৰ সামগ্ৰীবোৰ আমাৰ যধে-মধে যতে-ততে পেলাই দিয়াৰ ফলত মাটিৰ লগত সেইবোৰ বহুত দিন ধৰি আৰু লগ গৈ থাকে আৰু যাৰ ফলত আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো আমাৰ অহ, হ্ৰাস হ'বলৈ ধৰে লগতে আমাৰ মাটিটোৰ দূষিত হ'বলৈ ধৰে গতিকে আমি সকলোৱে জানোঁ যে আমাৰ মাটিত মাটিৰ লগত আমাৰ প্লাষ্টিক কেতিয়াও মিহলি হৈ নাযায় বা কিছু অলপ কম সংখ্যক মিহলি হ'বলৈ হ'লেও পাঁচশ বছৰ বা আমাৰ চাৰিশ বছৰ লাগি যায় আৰু। গতিকে আমি এইবোৰ যদি ৰোধ কৰিব লাগে। তেতিয়াহ'লে আমি যদি ধৰি লোৱা তৈয়াৰ বা আমি যদি অহ, কাগজৰে তৈয়াৰী যদি আমি মোনা বেগবোৰ যদি আমি ব্যৱহাৰ কৰোঁ। তেতিয়াহ'লে আমাৰ বায়ুটোও দূষিত নহ'ব বা আমাৰ মাটিতটো আৰু প্ৰদূষিত নোৱাকৈ আৰু থাকিব বুলি মই ভাবোঁ আৰু কিছুপৰিমাণে হ'লেও।
হয়, ঠিকে কৈছা তুমি। আৰু লগতে মই ভাবোঁ যে আমাৰ ঘৰুৱা যি থলুৱা মানে সা-সামগ্ৰী আছে থলুৱা সামগ্ৰীবোৰৰ ওপৰত বেছিকে আমি ধ্যান দিব লাগে আৰু লগতে যিখিনি আমাৰ অহ প্ৰদূষণ মুুক্ত যিখিনি বস্তু আছে, সেই বস্তুবোৰ আমি ব্যৱহাৰৰ ওপৰত ধ্যান দিব লাগে। লগত আমাৰ ঘৰুৱা সামগ্ৰী আমি বৰ বেছিকে ব্যৱহাৰ কৰিব লাগে। আৰু প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত তুমি ইতিমধ্যে কলাই যে প্লাষ্টিকে কি তাৰমানে আমাৰ পৰিৱেশত প্ৰদূষন কৰি আছে এতিয়া। কথাটো হ'ল যে প্লা-প্লাষ্টিকৰ ফলত যি বিনষ্ট পাই আছে আমাৰ পৰিৱেশৰ সেই বিনষ্ট মানে তোমাৰ কেতিয়াও সেইটো জুখিব নোৱাৰে, এতিয়া প্লাষ্টিক ইতিমধ্যে আমি সকলোৱে জানো যে তোমাৰ বছৰ বছৰ ধৰি মানে তোমাৰ শ শ বছৰ ধৰি মাটিতে থাকি যায় ফলস্বৰূপে মাটিৰ যি উৰ্বৰতা নাশ হয় আৰু এই মাটি মাটিৰ যি গুণাগত মানদণ্ড সেই গুণাগত মানদণ্ডও নাইকিয়া হয়, ফলস্বৰূপে সেই মাটিৰ যি তোমাৰ উৎপাদন ক্ষমতা থাকে সেই উৎপাদন ক্ষমতাও নাইকিয়া হৈছে আৰু এইবোৰ কাৰণত তে মানে বিভিন্ন শ্ৰেণীৰ মানে মানুহৰ লগতে চৰাই-চিৰিকতিও মানে ভোগি থাকে। বাকী ঠিকে আছে, আমি আজি আলোচনা কৰিলোঁ। বহুখিনি বস্তু, বহুখিনি বস্তু শিকিলি। আমি আকৌ এদিন অঞ্চলৰ
হয়, হয়, ঠিক আছে বাৰু ভাল লাগিল। ধন্যবাদ।